অ পি
অ নাই নাই বহি আছো অ, আপুনি কি কৰি আছে?
অ ময়ো এনে আছো খবৰ-পাতি ভাল?
অ খবৰটো ভালে চলি আছিলে এতিয়া মানে
অ' এনে কলেজ চলেজ গৈ আছা? অ' মোৰো ভালে দিয়া।
কলেজ নাই তাৰ মানে বন্ধ হৈ আছে মানে এইটো উ গৰমৰ বন্ধ দিছে না আহা আহা মাহত খুলিব পাৰে।
অ অ অ। এনেই কলেজ বন্ধ কিবা কিতাপ চিতাপ পঢ়ি আছা নে, নে এনেই আছা ঘৰতে?
এ নাই মানে ঘৰতে বহি থকা হৈ আছে মানে পঢ়া হোৱা নাই। পঢ়িব খোজো মানে এ মোৰ পঢ়া হোৱা নহয় মানে।
অ ' আচ্ছা হয় নেকি
উম
এনে হেৰি আজিকালি মানে মোবাইল আৰু ইণ্টাৰনেট মানে অহাৰ পৰা মানে কি কিতাপৰ মানে অলপ মানে পৰিমাণটো কমি গৈছে, এনে কি বুলি ভাবা তুমি সেইটো ক্ষেত্ৰত।
উম ঠিক আছে ঠিক আছে মানে আজি কোনো কি হয় মোবাইল ফোন অহা পঢ়া মানুহবিলাক কিতাপখন নাচছে আৰু মানে মোবাইলতে চব পাই যায় আজিকালি সেইটো মানে আৰু অলপ কিতাপখন খুলি পেলাই চাবা মন নাযায় আৰু মানে।
অ হয় হয়।
মানে মানুহবোৰৰ কি হৈ গল কিতাপখন নাচায় একো নাচায় আৰু কেনে মানুহবিলাকৰ কি আছে ডিমাকবোৰ খালি তোমাৰ মোবাইলতো থাকি যায় চৌবিশ ঘণ্টা দিনবোৰ খালি মোবাইল চলা থাকিব চবে মোবাইল থাকিব কৰিব মন নথাকিব এনেকা আৰু এনেকোৱা হৈ আছে আৰু মানুহবিলাকৰ আজি
অ অ হয় দিয়া আৰু মানে মোবাইলতে আজি কালি চবে মানে বেছি সময় কটাই মানে কিতাপ মানে নুচুয়ে বহুতে আৰু হয় কিন্তু কিতাপে যে মানে গভীৰ জ্ঞান চিন্তা মানে সকলো যে দিয়ে সেই টো মানে নাভাবে আজিকালি কোনেও আৰু কিতাপ পঢ়িলে আমাৰ মানে বহুতো লাভো হয় দিয়াচোন আমি সকলোৱে জানো নহয়নে
অ ঠিকে কৈছা। মানে কিতাপ পঢ়িলে মানে জ্ঞান মান কিতাপতে পোৱা যায় মানে কি পঢ়া শুনা মানে কিবা বয়স নাথাকে মানে পঢ়াটো মান সদায় পঢ়ি থাকিব লাগে মানে। তুমি যিমান পঢ়িলে মানে ভাল যিমান পঢ়িলে মানে ভাল এনে অ সিমান পঢ়িলে অ মোৰ পঢ়া শুনা শেষ এনেকে নাথাকে আৰু কেতিয়াও পঢ়িলে যিমান পৰি লাগে ইমানেই ভাল আৰু। ত মানে আপুনি যে যেনেকা কিতাপখন পঢ়ি থাকে বেলেগ বেলেগ কিতাপ পঢ়িলেও এ এটা কিতাপখন পঢ়িলে নহয় মানে বেলেগ বেলেগ কিতাপ ক কিতাপো পঢ়িব লাগে ব্যক্তিগত যেনেকা অ তোমাৰ চায়েঞ্চৰ কিতাপ অলপমান পঢ়িল নহলে হিষ্ট্ৰিৰ পঢ়িল অলপমান জি'গ্ৰাফিৰ পঢ়িল নহলে অলপমান হিষ্ট্ৰী চিষ্ট্ৰী পঢ়িল নহলে ষ্টৰি টাইপ পঢ়িল নহলে নভেলচ পঢ়িল পঢ়ি থাকিব লাগে মানে কিমান কিটা কিতাপলে অলপমান কিতাপবোৰ তুলিলেও মানে অলপমান দে তোমাৰ জিভাখনো অলপ চুই থাকিব কিবা কিবি এইবিলাক বস্তু খোৱাই দিব যিমান পাৰে তেতিয়া অলমান ভালকে চাই পেলাই পঢ়িলে নিজে অলপমান হিষ্ট্ৰী থাকে দিমাগত যেনকে ফোনট টাইপ কৰে একেবাৰে ফোনটতো তুমি কি কি চাই থাকা তুমি তা ইমানবোৰ কি কি চাই থাক যে তুমি তাক কি দছ দছ এক মিনট আগত কি চালে কি- তানেদ মদেল নাথকে মানে কিদেক কিতাপ পঢ়াটো ভাল আৰ ফোন চলোৱাও পৰা
উম উম মানে কিতাপ পঢ়িলে মানে মনোযোগ তো মানে ভাঙি নাযায় এতিয়া আমি মোবাইল টো চাই থাকিলে ধৰি লোৱা মোবাইলতটো চাই থাকো তাৰে মাজত এটা মেছেজ আহি যায়, কিতাপ এখন পঢ়ি থাকো যদি মেছেজটো নাহে তেতিয়া। আৰু মবাইলটোত মানে বহুতো কিবা কিবি থাকটো ত মবাইলটোৰ পৰা মানে দিছক্টেক চন বেছি হয়। আৰু কিতাপ এখন পঢ়িলে হয়তো আমি এজন ভাল মানে বন্ধুৰ দৰে হৈ পৰো কিতাপ- খনৰ লগত বা কিতাপখনত যি যি আছে। সেইখিনি কথা আমি বুজিবও পাৰো আৰু কিতাপখনৰ পৰা মানে আমি ভাল ভাল বহু কথা শিকিবও পাৰো। আৰু কিতাপ এখন পঢ়িলে ধৰা আমাৰ আমি ধৰি লোৱা এখন উপন্যাস পঢ়িলোঁ উপন্যাসখন পঢ়িলে আমি উপন্যাসখনত কি কি আছে। সেই সকলো খিনি মানে কাল্পনিক ধৰণে মানে অলপ আহ ভাবিব পাৰো যাৰ ফলত মানে আমাৰ চিন্তা শক্তিটোও বৃদ্ধি হয়। বা কিতাপ এখন পঢ়িলে আমাৰ মানে মনোযোগটো বৃদ্ধি হয়, এতিয়া আমি মোবাইলটো যদি চাওঁ। মোবাইলটো চাই থাকিলে মোবাইলটোতো পঢ়িব পাৰি নপঢ়া নহয় কিন্তু মোবাইলটোত পঢ়ি থাকিলে মোবাইলত চালে বা মোবাইলটো দেৰি কৰিলে কিবা এটা তাৰে মাজতে বেলেগ এটাও চোৱা যায় আৰু এনেকুৱা নহয় যে আৰু ধৰি লোৱা আমি প্ৰশ্ন এটা যদি আমি কিতাপ এখনত বিচাৰিব লগা হয়। তেত- তেতিয়া মানে পুৰা কিতাপখন আমি গোটেইখিনি পঢ়িব লাগে যাৰ ফলত আমি কিতাপৰ গোটেইখিনি জ্ঞান লাভ কৰো। কিন্তু যদি তেওঁ প্ৰশ্ন এটা যদি আমি ধৰি লোৱা মোবাইলটোত চাওঁ তেনে হ'লে সেই অকল এটা প্ৰশ্ন- নৰে উত্তৰটো আহিব তেতিয়া আমাৰ বাকীখিনি জ্ঞান নহয় আৰু এনে অকল এটা প্ৰশ্নতে সীমিত হৈ যাব আমাৰ জ্ঞান খিনি। হয়নে?
অ সেইটো মানে যাব জ্ঞানটো মানে। লেকিন জ্ঞানটো কি বেলেগ ইমানৰ পৰাই তুমি কিতাপ কিনিবলৈ ইমান কিতাপ পৰাই আনিব লাগে জ্ঞানবোৰ মানে কিতাপবোৰ মানে যে যিমান পৰা তুমি কিতাপ শেষে নহ'ব দুনিয়াত ইমান কিতাপখন লিখা আছে। তোমাৰ এ যিমান পঢ়িব পৰা আৰ আজিকালি কি হৈ গ'ল কিতাপ বোৰ মানে তুমি আহ ফোনটো পাই যায় মানে কিতাপখন লেকিন ফোনত পাইলে মান কিতাপখন কি থাকে তোমাৰ স্ক্ৰীণত পাহা হৈ যায়, স্ক্ৰীণত পাইলে মানে তোমাৰ চুকুখনত আমান লাগে লাইদত তেতিয়া চুকুখন অলপ বিয়া হোৱাৰ কিবা আছে আমাৰ। ত মানে কিতাপটো কিনি পেলাই নিজৰ হাতত লৈ পেলাই পঢ়িলে বেছি ভাল থাকে আৰু তাৰমানে। কিবা লিখিবা লাগিলেও মানে তুমি কলম লগত তেতিয়া কিতাপতে লিখিব পাৰা। কিবা কোন কি লিখিৱা খুজিছে কিতাপত ক কলমতে লিখি পেলাই অলপমান এ লিখি পেলাই ৰাখিব পাৰা কি কি যেনেকা এইটো ভাল আছে এইটো কথাটো ভাল আছে নহলে এই বিষয়টো ভাল আছে এনেকুৱা।
উম উম হয় হয় একদম ঠিক কথা কৈছা আৰু কিতাপ আমি আচলতে পঢ়িব লাগে মানে অকল যে আমি ডাঙৰবিলাকে কিতাপ পঢ়িব লাগে সেনেকুৱা নহয়, আমি সৰু পৰা ধৰিলে যেতিয়াৰ পৰা আমি জনা হওঁ, তেতিয়াৰ পৰা হয়তো আমি কিতাপ পঢ়িব লাগে তেতিয়াহে আমি কিতাপৰ গুৰুত্বটো বুজি পাম বা কিতাপ মানে পঢ়াৰ অভ্যাসটো আমি গঢ়ি তুলিব পাৰিম আৰু এনেকুৱা নহয় যে অকল বিদ্যালয়ত যিখিনি পঢ়াইছে বা স্কুলত যিখিনি পঢ়াইছে সেইখিনি সেইকেইখন কিতাপে মানে পঢ়িব লাগে বাকী বেলেগ বাহিৰা কিতাপো পঢ়িব লাগে যাৰ ফলত আমাৰ মানে কিতাপ মানে বাহিৰা কিতাপবোৰ পঢ়িলে বাহিৰা জ্ঞান বিলাকো হয় আৰু মানে অভিভাৱক হওক মানে অভিভাৱকসকলে মানে সন্তান বিলাকক আৰু ধৰি লোৱা আহ ক আজিকালি মানে হেৰি মাক দেউতাকে ল'ৰা-ছোৱালী বিলাকক উপ- পহাৰ হিচাপে ধৰি লোৱা জন্মদিনত হওক বা কিবাহত হওক এনেকুৱা উপহাৰ হিচাপে কাপোৰ দিয়ে বা ধৰি লোৱা কিবা গেম খেলিবৰ কাৰণে মোবাইল দিয়ে। কিন্তু তাৰ কাৰ তাৰ বদলি যদি আমি এখন যদি কিতাপ দিয়ে মাক দেউতাকে হওক বা বেলেগ কোনোবাই হওক যদি কিতাপ এখন উপহাৰ দিয়ে তেন্তে কিতাপখন সে পঢ়িবলে আগ্ৰহ হব যে আমিও মোক মা বা দেউতাই কিতাপ খন দিছে মই বেছিকে পঢ়িলে এখন মাহঁতে ভাল পাব তেতিয়া মানে সেই কিতাপত থকা জ্ঞানটো আমি মানে ল'ব পাৰো আৰু তেতিয়া মানে বেছি ভাল হয় আৰু। কিতাপ এখন পঢ়িলে তাত থকা নতুন নতুন লেখক বা নতুন কিতাপ এখন পঢ়িলে বা তাত নতুন কিতাপখনৰ বিষয় হওক বা তাৰে নতুন নতুন জ্ঞান বিলাক হওক, সেইবিলাক গোটেইখিনি আমি মানে আমাৰ জীৱনত মানে অ কিবা যদি সমস্যা আহে তেতিয়া মানে সেই সমস্যাৰ সমাধান উলিয়াব পাৰো তাৰ পৰা আৰু।
অ ঠিক আছে থৈছোঁ ত মই এইটো ভাবো আ কৰিছো মানে কিতাপৰ মানে জ্ঞান বোৰ মানে দিয়া আজিক মানে কি হয় মানে কোনেও মানে কোনো মান জ্ঞানবিলাক কম হয় আজিকালি পাৰি যাওঁ কেৱল গেম বোৰো সময় আছে। সেইদিনে যিমান পাৰে ইমান কিতাপ পঢ়ি থাকিব লাগে মানে দিনৰ মানে অ আধা ঘন্টা মান নহলে পোন্ধৰ মিনিট মান অলপমান অলপমান পঢ়িলেও হৈ যাম মানে। আধা সমান পঢ়িব লগে মানে আধাঘণ্টা মান। দিয়া যে আধা ঘণ্টা মান পঢ়িললে ভাল মানে দিনত একবাৰমান পঢ়িব লাগে, ৰাতিপুৱা নহ'লে ৰাতি শুৱাৰ আগত
উম হয় হয় হয়। এই কি বুলি কয় মানে কিতাপ এখন মানে পঢ়িলে আমি গোটেই দিনটোক আমি ব্যস্ত কৰি ৰাখিব পাৰা মানে আমাৰ গোটেই জীৱনটোক। বা গোটেই মানে ধৰি লোৱা কিতাপখন পঢ়িলো যেতিয়া আমি কিতাপ খনৰ লগত ব্যস্ত হব পাৰো। এতিয়া আমি তেতিয়া আমি মোবাইলটোৰ লগতো ব্যস্ত হ'ব পাৰো কিন্তু মোবাইলটোৰ লগত ব্যস্ত হলে আমি সেই জ্ঞানখিনি নাপাওঁ কিন্তু কিতাপ এখনৰ লগত ব্যস্ত হলে আমি জ্ঞান খিনি পাওঁ আৰু আহ ই বুক বুলিক ধৰি লোৱা আৰু মানে যোনবিলাক মোবাইলত পায় ই বুক বিলাক সেইবিলাক সুবিধাজনক কিন্তু অ যদি কাগজ কিতাপ মানে কাগজৰ কিতাপ যদি আমি হাতত লৈ পঢ়াৰ যোনটো আনন্দ বা মনোযোগ মানে একেবাৰে বেলেগ হৈ যায় আৰু দিয়া মানে সম্পূৰ্ণৰূপে বেলেগ হয় আৰু
ঠিক আছে ঠিকেই আছে মইতো ভাবো আমি
উম এনে তুমি কিতাপা এনকে কিতাপ বেলেগ কিতাপ পঢ়ি পাইছানে ধৰি লোৱা আহ কিবা উপন্যাস হওঁক বা বিজ্ঞানৰ কিতাপ হওক বা বেলেগ ধৰণৰ কিবা বাহিৰা কিতাপ পঢ়ি পাইছানে
অ মানে পঢ়া হৈছে মানে নভেলচবোৰ পঢ়া আছে কবিতা থাকো কবিতাও লাগে সেইটো কিতাপখন পঢ়া লাগা মান এইটোতো পঢ়া হোৱা নাই। বৰ্তমানত আগতে পঢ়াইছ মানে আগতে মানে অলপমান ভাল আছিল মন চন অলপমান পঢ়াৰ মন পঢ়াৰ মন আ ছিল সেনেকোৱা কবিতা বিলাক কিবা কিবি যিহেতু পঢ়া হোৱা নাই ভাবি আছিলো পঢ়িম আৰু এইটো ভাবিছো পঢ়া শুনা অৱস্থা আৰম কৰিম এনেকা কৰ কিবা নহয় কিবা এনো বেলেগ কে তোমাৰ কিতাপখন নহলে মই নহ'ব কবিতা কিতাপখনবিলাক পঢ়িব আৰম্ভ কৰিম যোৱা আহ
উম হয় দিয়া আৰু মানে বহুতে ভাবে যে ধৰি লোৱা আমি আ আগতে আমি স্কুলৰ কিতাপবিলাক পঢ়ছিলোঁ স্কুলত ক্লাছ কিতাপ বিলাক পঢ়িছিলো সেইবিলাকে হয়তো কিতাপ বুলি ভাবিছিলোঁ কিন্তু সেইবিলাক অকল কিতাপ নহয় বেলেগতো কিতাপ আছে এতিয়া আমি স্কুলৰ বাহিৰে বেলেগ কিতাপো পঢ়িব লাগে এতিয়া বহুতে অকল পৰীক্ষাৰ কাৰণে পঢ়ি থাকে পৰীক্ষাৰ কাৰণে পঢ়িলে হয়তো সেইখিনি অকল জ্ঞান যথেষ্ট নহয় এতিয়া বাহিৰা বেলেগ কিতাপো পঢ়িব লাগে অ যেতিয়া আমি ধৰি লোৱা দশমমান শ্ৰেণী বা আহ একাদশ দ্বাদশ শ্ৰেণীলৈকে যিখিনি আমাৰ সীমাবদ্ধ কিতাপ আছিল সেইখিনিৰ ভিত তৰতে আমি সোমাই আছিলো। কিন্তু এতিয়া আমি যেতিয়া ডাঙৰ হৈ আহিছো তেতিয়া মানে আমাৰ জ্ঞানখিনি বৃদ্ধি কৰাৰ মানে বেছি প্ৰয়োজন হৈ উঠিছে। এতিয়া আমি যদি অকল সেইখিনি কিতাপ বা সেই এখন দুখন কিতাপৰ পৰাই যদি প্ৰশ্ন বিচাৰিব য হয়তো আমি নাপ- পাওঁ। এতিয়া যদি আমি ডাঙৰ শ্ৰেণীবোৰ চাবলৈ যাওঁ তেতিয়া আমাৰ হয়তো বেলেগ বেলেগ ধৰণৰ বা বেলেগ বেলেগ লিখকৰ বা বেলেগ বেলেগ হেৰি প্ৰদিউচ প্ৰডিউচাৰ বা প্ৰদা হেৰি প্ৰডাকচনৰ কি- তে বিলাক আমাক লগা হৈ যায় আৰু এতিয়া এনেকুৱাও নহয় যে অকল অ এখন কিতাপ পঢ়িলেই নহয় কিছুমান হয় কিছুমান বিষয়ত আমি এখন কিতাপ পঢ়িল হয়তো তাৰ উত্তৰবিলাক পাব পাৰো। কিন্তু বহুতো এনেকুৱা বিষয় আছে য'ত মানে আমি এখন কিতাপ পঢ়িে মানে নিশ্চিত হ'ব নোৱাৰো যে হয় টো বিষয়টোয়ে সেইটো হয় এনেকুৱা ধৰণৰ আৰু আৰু কিতাপ মেলাবোৰাক যোনবিলাক আছে আৰু কিতাপৰ যোনবিলাক মানে মেলা হয় আৰু বহুততে আ সেইবিলাক কমে অলপ হেৰি কৰিব লাগে যাব লাগে যায় কি এতিয়া চাব লাগে কি কি আছে। তাতে কাৰণ বহুতো নতুন নতুন লেখকৰ নতুন নতুন কিতাপ আহে তেওঁলোকৰ আ মানে ধৰি লোৱা আগতে যোনবিলাক কিতাপ আছিল তাতকৈ বৰ্তমানৰ যোনবিলাক কিতাপ ওলাইছে সেইবিলাক আমাৰ লগত বেছি মানে আ সংযোগ হ'ব। কাৰণ আমি যিহেতুকে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী বা বৰ্তমানৰ ল'ৰা-ছোৱালী এ সেনেকুৱা ধৰণৰ কথা আৰু।
উ ঠিক আছে আপুনি ঠিক আছে মইতো ভাবো। আমি পোৱা নিচিনা বাৰু
অ অ দিয়া নহলে আজিলৈ এৰিছ- বহুত কথা শিকিলো তোমাৰ পৰা বুজিলো।
হ'ব দিয়া ধন্যবাদ।
অ দিয়া আ।